ভালে আছা?
অ, আছো দিয়া। তোমাৰ ভাল?
আছো আছো আছো। বহুত দিনৰ মুৰত আজি ফোন কৰিলা?
অ, এই কি কৰিবা আৰু গৰম যি আৰু।
অ।
আজি মানে মই ঘৰতে।
অ।
এয়া অ, মই ভালেই বাৱ। মই মানে কথা কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ।
অ, কোৱাচোন? কি উদ্দেশ্য আজি ফোন কৰিলা?
অ, মানে এই আমিতো এতিয়া গৰম বন্ধ পৰি আছে হয়। তাকে মানে অলপ ফুৰিবলৈ যাওঁ বুলি ভাবিছিলোঁ।
হয় নেকি?
অঁ।
অ, ভাল কথা। পিছে ক'ত যাম বুলি ভাবিছা?
অ, শ্বিলঙ ফালে যাওঁ নেকি?
শ্বিলং।
অঁ।
অ, শ্বিলং যোৱাতকে এবাৰ অলপ বেলেগ যাম বেলেগ জেগাত যাম বুলি ভাবি আছিলো মই।
মানে কেনেকুৱা জেগাত? তোমাৰ মানে প্ৰাকৃতিক সৌন্দৰ্য হব নে, নে?
প্ৰাকৃতিক সৌ সৌন্দৰ্য শ্বিলংটো ধৰি লোৱা যোৱাবাৰ গৈছো।
অঁ।
মানে আকৌ মানে এতিয়া আকৌ নাই টাবাং চাবাং নহ'লে ইফালে তোমাৰ ছিক্কিম তেনেকে বেয়া হব নেকি।
অ', পাৰা যায় ছিকিম অ', ছিকিমত মই যোৱা নাই দেই প যোৱা যদি পাৰা যায়।
অ', ছিকিমৰ মানে ভাল লাগে মানে জেগা বহুত। মানে আৰু। অ', গৈছিলোঁ আপ টাৱাং যাব পাৰি।
অ', অ', মানে ছিকিম আৰু টাৱাংৰ ভিতৰত এটা ঠাইত যাম আৰু ন।
অ', নহলে এইটো য বুলি ক অৰুণাচল এই তিনটা জেগাত চাবাচোন আমি অলপ অনলাইন নেটত
অ', অ', অ', চাম বাৰু মই লেপটপত বাৰু এতিয়া এতিয়া যাবা আৰু ন।
অ', তাকে এতিয়া ময়ো ভাবি আছোঁ মই তোমালোকৰ লগত আলোচনা কৰি মানে ভাবি আছোঁ। অ', বেতু ক কলেজ খুলিবতো আৰু বেছি দিন নাই।
অ', আৰু পোন্ধৰ দিনৰ পিছত খুলিবই তাৰ আগতে এসপ্তাহ মান ফুৰি আহোঁ।
অ', তাকেতো
অ', বাকী কোৱা মই যাম তাৰপিছত তুমি আমি দুটা হ'লোৱে তাৰপিছত এয়া নুৰজাহান যাব তাৰপিছত আৰু আব্দুল যাব।
আব্দুল হক
অ', আৰু সেয়া হেৰি এই কি বুলি কয় এই আটাইবোৰ
টাইবোৰ অ', টাইবোৰ ক'ত লৈ গ'ল
অ', এতিয়া আমি পাঁচটা হম আৰু তেতিয়া ভালেই বাৰু পাঁচটা গ'লে।
হয় তেনেকে ৰুম ল'ব লাগিব আকৌ
অ', অ', হ'ব বাৰু ল'ম আমি মিলাই গৈ মানে অনলাইনত চাম।
অহ।
এদিন একেলগে বহিম বহি কথা বতৰা পাতিম মানে ৰুম চুম চাম।
অ', ধেৰিও মানে একদম ভাল হ'ব।
নহ'লে এটা কাম কৰ কালি বা পৰহি ভিতৰত আমাৰ ঘৰলৈ আহা।
উম, অ'।
আহি কেনে কথা বতৰা পাতো একেলগে।
উম।
কথা বতৰা পাতি মানে। কথাখিনি মানে আমি হেৰি কৰো আৰু ক'ত যোৱা কি হ'ব খোৱা বোৱা কেনেকুৱা কি কিমান টকা। গোটেইখিনিয়ি আমি পাতিম।
অ', হোটেলতে থকা হ'ব চাগে ন।
অ', হোটেলতে থাকা হ'ব।
অ'। ত যোৱাবাৰ যে আমাৰ লগত আমাৰ লগতে যে গৈছিল ৰহিম
অ', ৰহিম
অ', অ', তাকো ক নেকি কি।
অ', ক'ব পাৰা তাৰ কিবা হেৰি হৈ আছে বোলে। পৰীক্ষা হৈ আছে কিবা হেৰি এটা অনলাইন। অ', নাযাব চাগে।
অ অঁ তেতিয়াহ'লে আমি পাঁচজনে হ'ব
অ আমি পাঁচজনে আছো
অ নহয় মানে সি যোৱা যোৱাবাৰ যাওঁতে কৈছিলে আকৌ যদি ক'ৰবাত যাওঁ এতি তাক জনাব তাক জনাই চাম সি যদি পৰীক্ষা থাকে বুলি কয় এয়া তাক নালাগে আৰু সি নিজে হ'ব আকৌ আমি গলেতো কেতিয়া হ'ব
অ বাও কৈ চাম ন নহ'লে বেয়া পাব নহয় তেতিয়া যোৱা নোযোৱা তাৰ কথা বোলে তাক উলা বুলিও নকওঁ নাযাবি বুলিও নকওঁ তাৰ নিজৰ কথা আৰু
অ এনেই তই এইফালে কি বুলি কয় অৰুণাচল অৰুণাচল এইফালে তুমি গৈছা
অ মই অৰুণাচল গৈছো ইটানগৰ
ইটানগৰত সেইফালে জেগাবিলাক কেনেকুৱা হয়
আৰে ধুনীয়া মানে তোমাৰ ইটানগৰ যোনটো অৰুণাচল আৰু মানে পৰিৱেশটো যোনটো মানে বতাহটো তোমাৰ মানে ক'বলগীয়া মানে তুমি যোনটো বতাহ পাবা তাত ফ্ৰেছ মানে একদম তুমি মানে বিশ্বাসেই নকৰিবা এইটো মানে কি বহুত মানে ওপৰৰ জেগা ন অৰুণাচলটো ওপৰত পৰি যায় আমাৰ অসমতকৈ অলপ
অ
বহুত ধুনীয়া ঠাই একদম ভাল লাগে তাৰ হেৰিটো বতাহটো ফ্ৰেছ
অ
আৰু তাৰ যোনবোৰ পাহাৰ বোৰ ভাল লাগে
ওম ওম সিফালে জনসাধাৰণ আহ সেইফালে মানুহৰ ঘনত মানুহৰ ঘনত্ব কেনেকুৱা
ঘনত্ব আছে কিন্তু আমাৰ অসমৰ নিচিনা ইমান নহয় মানে কম আৰু ঘনত্ব অ পাতল কিছুমান ঠাইতো নায়েই মানে ভিতৰুৱ মানে যোনবিলাক আছে বহুত কম মানে ঘনবসতিটো কম মানে
অ আকৌ অসুবিধা হব নেকি আমি যত
নাই নাই আমি সেনেকুৱা জেগাত নাযাও আমি তাত চা
উম
হেৰিয় গাড়ী মটৰ যান জঁট বেছি আমি সেনেকুৱা জেগাত থাকিম য'ত সুবিধা হয় আমি গাড়ী ভাড়া লৈ যাম সেইবোৰ জেগা চাব আৰু চীনৰ ব'ৰ্ডাৰ দেখা পাম সেইবোৰ ভাল লাগিব
আকৌ এইফালে আকৌ কিবা ভূমিস্ত্ৰলনো হয় তেনেকে বাতৰিত শুনা পাইছোঁ মানে একে চাইডৰ নেকি চাইদ চাইডতটো একেই নেকি
নাই নাই আমি সেইবোৰ জেগাত নাযাওঁতো মানে অলপ সাৱধানতা অৱলম্বন কৰিমতো আমি সেইবিলাক জেগাত নাযাওঁ বাকীবোৰ জেগাত যাম আও যত চাবলগীয়া
উম আৰু সিহতকো কৈ দিব লাগিব যে এইফালে মানুহৰ ঘনত্বটো কম হয় নহ'লে আকৌ সিহঁতে আকৌ পিছত ক'বও পাৰে
অ দেহ হ'ব বাৰু আমি একেলগে বহিম। আৰু কালি পৰহিসতে আহিবা গোটেই কেইটা লগ হৈ
অ অ অলপ কোন এতিয়া যাম কেতিয়াবা
কালিৰ বা পৰহি অ যোৱাতটো
আহ।
যোৱাটো হ'ব দুই তিনিদিনৰ ভিতৰতে। উম সোতৰ উঠৰ মানে যাম।
আজিতো পোন্ধৰ তাৰিখ হয়,
অঁ সোতৰ ওঠৰ মানে যাম।
অ অলপ সোনকালে গৈ আহিলে ভাল হয়, আৰু এইফালে তোমাৰ বাৰিষা বতৰ আহি আছে।
অ।
আকৌ এইফালে যদি আকৌ খচি যাওঁতো দিগদাৰ হ'ব ভূমিস্খলন এইবাৰ চলি আছে।
অ।
গাড়ী কি ল'ব এতিয়া?
গাড়ী তোমাৰ অ ভাড়াত ল'ব পৰা যায়, এই বেছি দাম পৰিব ন, বেছি দাম পৰিব।
দাম অলপ পৰিব হ'লেও, এতিয়া গাড়ী তেনেকে আমি পাঁচজনৰ কাৰণে
সৰু গাড়ী ল'ব লাগিব।
সৰু গাড়ী ন?
অ।
তেনেকুৱা সৰু গাড়ী কি ল'বা এতিয়া?
সৰু গাড়ী তোমাৰ এলটো-চেলটো বা চুমু
এলটো এলটোটো বহুত কমি যাব এটা কাম কৰা এইয়া তাইবোৰ যে
অ।
সিহঁতৰ নেকচন এখন আছে, তাকে ক কৈ চোৱা সি যদি নিব আমি তেল-চেলতটো আমি দিমেই
অ।
আমি পইচা কেইটা এটা তুলি পেলাই অলপ তেল খিনিটো ভৰাই দিমেই।
অ অ। হ'ব বাৰু কথা পাতিম বাৰু একেলগে আলোচনা কৰিম অ।
অ তাকো মাতি দিবা আলোচনাত।
অ অ।
সি কি বা কয় এতিয়া, অ
খোৱা-বোৱা হ'ল নে নাই?
খোৱা-বোৱা নাই হ'বহে এতিয়া।
অ অ নাই বোলো মই মানে অলপ ঠাইখিনি মানে চা-চাই আহিব মন আছে যে অৰুণাচল চাইদে।
অ।
তাকে বোলো সুধো আৰু আলোচনা কৰো বোলো এতিয়া যোৱাটো নহ'লে ভাল লাগিছে মনতো এতিয়া।
অ অ কালি পৰহি কি তাৰিখ পৰিব? ওঠৰ তাৰিখ
অ কালি ষোল্ল তাৰিখ নেকি।
কাইলৈ ষোল্ল, সোতৰ, ওঠৰ ওঠৰ তাৰিখ মানে যাওঁ নহ'লে।
অ। হ'ব বাৰু আমি কালি আলোচনা কৰিম। তেতিয়া পঢ়ি পিছত আহি মানে জাব মাৰিম আও। হয়নে ভাল লাগিব। বাকী কি কৰি আছা। হা।